অহ, বন্ধো শুনিছা? অ, অ, কি কৰি আছিলা বোলো?
অ, আ, ঘৰতে আছো ৰ'বা, ভাত খাই উঠিলো বহুত গৰম পৰিছে। খালানে?
হয়, হয়, তাক তাকেতো বিৰাট গৰম পৰিছে বোলো আজি।
উম, উম।
অ', তাকে এনেই বোলো বহুত দিন ফোন কৰা নাই। ফোন কৰিলোঁ তাক, হেৰি আজি এটা বিষয় লৈ আলোচনা কৰো ব'লা।
কি বিষয় নো?
আজি বিষয়টো হৈছে আজিকালি মানে স্বাস্থ্যৰ কথা কওঁ ব'লা স্বাস্থ্যৰ।
অ', সুন্দৰ ভাল বিষয় এটা তুমি কথা ক'লা, কাৰণ কিয় আজিকালি স্বাস্থ্যৰ প্ৰতি সকলোৱে গুৰুত্ব দিয়াটো উচিত, কাৰণ আজিকালিটো মানুহবিলাকৰ প্ৰায় বেমাৰেই হৈ থাকে।
অ', নিশ্চয় নানবিধ বেমাৰ বা বেমাৰ আজাৰ হয়, স্বাস্থ্যৰ প্ৰতি গুৰুত্ব নিদিয়াৰ কাৰণে। তাকে সেই বুলি ভাবিলো অ'। এনে এতিয়া তোমাক ক'লে কি কবা? মানে এটা মানে ভাল স্বাস্থ্য গঠন কৰিব কাৰণে কি কি কৰিব লাগিব?
আহ ভাল স্বাস্থ গঠন কৰিবলৈতো আমি নিয়মিত আমি পৰ্যাপ্ত টোপনি ব্যায়াম যিকোনো মানে শাৰীৰিক কিবা ক্ৰিয়া কৰিব লাগিব এক্টিভিটি লাগিব এতিয়া কোনোবাই খেলে খেলে খেল খেলিলেও দৰা এনেক মানে শৰীৰ শৰীৰৰ অংগ সংচালন হ'ব। ধৰা শাৰীৰিক কচৰৎত কৰে বা জিম কৰে যিকোনো মানে সেনেকুৱা তেনেকুৱা ধৰণৰ বা যোগাভ্যাস ধ্যান কৰিব লাগিব প্ৰথমতে। তাৰপিছত এনেকুৱা ধৰণৰ আৰু, তোমাৰ মতে কোৱাচোন তুমি কি ভাবা?
অ', ঠিক কৈছা আৰু তোমাৰ মতে একমত বাৰু তোমাৰ মতে একমত মানে আমি সকলো নিয়ম মতে কৰিব লাগিব যিহেতু মানে স কমাহ খাব লাগিব তাৰ পিছত মাহাৰ আজ কষ্ট কৰিব লাগিব আৰু তাৰ মাজেৰে মানে আমি এই আৰু মানে বেয়া বেয়া খোৱা বস্তুবোৰ এৰিব লাগিব তেনেকে বহুত অধিক তেলত মানে মানুহ কিছুমান আজিকালি দেখিচাই মানে পকৰিসমূহ মানে বহুত
উম উম। অ', এইখিনিতে মই গো ফাষ্টফুডৰ বিষয়ে কোৱাচোন ফাষ্টফুডটো কেনেকুৱা মানে কিবা অপকাৰ কৰিব নেকি আমাৰ?
অ', নিশ্চয় অপকাৰ কৰে, এইবিলাক মানে কি মানে ই মানে ই তেলত বনোৱা হয়, যোনটো ৰিফাইন তেল বুলি কয়
উম উম।
ৰিফাইন মিঠাতেলকেতকো এইটো বহুত মানে অপকাৰ কৰে মিঠাতেল মিঠাতেলৰ নিচিনা নহয় কিন্তু এই যটো ৰিফাইন তেল বোলা তাতেই মানে ভাজে সমূহ মানে কেতিয়াবা মানে কি হয় আগৰ তেলবিলাক পুৰণি তেলবিলাকো দি দিয়ে এনেকে
হয়।
আৰু সেইবিলাক খালে আমাৰ মানে পেট অদি ফুলি যায় বা গেষ্ট্ৰিক সনেকুৱা মানে ৰপ আদি সকলো হয় আৰু মানে পেটৰ বিষ সমূহ মানে নানাবিধ মানে সেইবিলাক মানে বহুত বেমাৰ আজাৰ হৈ যায়।
কি বিভিন্ন সমস্াৰ মানে কি এই যে ফুড মানে এ ধৰা ভাজিলে নহয় আৰু সেই তেলখিনিতো শেষ হৈ নাযায় তাতেই মানে চব মা মাহ দিন ধৰি মানে সেই তেলত মানে ভাজি থাকে তেল খিনি চাবাচোন ক'লা হৈ য যায় একেবাৰে।
অ', সেইটোয়ে সেইটোয়ে মানে তেওঁলোকে মানে কি চাফ চিকুণতটো ইমান বজাই নাৰাখে আৰু এই সেনেকেই মানে অলপমান মানে সোমাব কাৰণে
পঁইতাচোড়া ওলাই, পইতাচোড় বিলাক বগাই থকা দেখা পাওঁ, মই ফাষ্টফুডৰ দোকানবিলাকত
মই প্ৰায় এৰিছোয়ে, এইবিলাক মানে মই আজিকালি সেনেকুৱা মানে, খোৱাটো এৰিছো আগত ততে মই বহুত খাইছিলোঁ কিন্তু যেতিয়া মই, মই ভালকে গম পালো বা পেটৰ অসুখ হোৱা হ'ল মানে তেতিয়াৰ পৰা মই এৰিছো, সটো আৰু সেইবিলাকে মানে কি চৰ্বিও বঢ়ায়
চৰৰ্ম বঢ়ায়
আমাৰ পেটৰ যোনটো চৰ্বি আাকো, বঢ়া আজিকালি মানুহবিলাক দেখিছাই মানে পেটটো ওলোৱা
পেট ওলাই যায়, হয়, হয়, এতিয়া মোৰে যদি উদাহৰণ দি মানে মূৰ মানে পেট মই কমাব চেষ্টা কৰি পৰা নাই, তুমি অকণমান মোক ওপৰত কি কৰিব পাৰি
অ', প্ৰথমতে তুমি এই, হয় হয় হয়। এইবিলাকতো সম্পূৰ্ণ এৰিব লাগিব তুমি।
উম উম।
সম্পূৰ্ণ এৰি ফালে ভাল মানে খাদ্য খাব লাগিব, প্ৰটিনযুক্ত আহাৰ খাব লাগিব। তাৰপিছত ভাল অ', তাৰপিছত আৰু তোমাৰ সেই প্ৰটিনযুক্ত আহাৰ খোৱাৰ পিছত মানে, কি আৰু পানী খাই থাকিব লাগিব। পানী তোমাৰ পানী, তোমাৰ মানে সেই আৰু অনুসৰি, এনেকে পানী খাব পাৰি। হয় হয় হয়, তিনিৰ পৰা আজিকালি তিনি লি তিনি লিটাৰ লাগেই, যিহেতু গৰম ইমান পৰিছে এ তেনেহ'লে মানে সেই আৰু পানী খাই থাকিব লাগে আৰু কচৰত কৰিব লাগিব। যিহেতু আজি জিমসমূহ আজিকালি ওলাইছে ইমান ধুনীয়া ধুনীয়াকৈ। ওচৰতে ওচৰে পাজৰে জিম ওলাইছে। হম।
তাকে আৰু দিব বিচাৰিছো তোমাক যে এই মানে অহ, যিহেতু স্বাস্থ্যৰ কথা পাতি আছো এই মাদক দ্ৰব্যবোৰ মানে, কেনেদৰে কি প্ৰভাৱ পেলাই স্বাস্থ্যৰ ক্ষেত্ৰত কোৱাচোন।
এইটো মানে বহুত সাংঘাটতিক প্ৰভাব পেলায় সেইবিলাক মানে। যিহেত টো মাদক দ্ৰব্য এইহে আৰু, সুৰাপান কৰি বিভিন্ন মানুহ বিলাকে মানে, নিজৰ লিভাৰটো মানে লিভাৰ অংগ যিহেতু আমাৰ থাকে, এইটো মানে অত্যাধিক অত্যাধিক অ, নষ্ট হয় ক্ষতি হয়। মানে তাৰ ফলত মানে পানী জমা হয়, মৃত্যু পৰ্যন্ত মানে পাই যায়। অ', হয় হয় হয়, নিশ্চয় আৰু আৰু ক'ব গলে এই চিখৰ আদি এইবিলাক সেনেকুৱা বস্তু বোৰ, পান মচলা আদি বস্তু সেইবিলাক মানে দাঁতৰ অসুখ কৰে, পেটৰ অসুখ হয় ন। দিনটো মানে, মানে বহুত বেয়া লাগি থাকে সেইবোৰ খাই থাকিলে। প্ৰথমতে মানুহে গম পাই, কিন্তু পিছতহে মানে কেইবছৰ মান যোৱাৰ পিছত মানে চিকিৎসালয় দৌৰি থাকিব লগা হয়। হয় হয় হয়, ঠিক কৈছা। সেনেকেই আমি মানে কি খুব ভাল ভাল আহাৰ খাই থাকিব উচিত কিন্তু।
প্ৰায়বোৰ ধৰা ঔষধ দিয়া এ এতিয়া বহুত বস্তুৱে পায় ন শাক চবজি হওক বা এই তোমাৰ ফল মূলেই হওক, সকলোবোৰ প্ৰায় মানে মেডিচিন যুক্ত। ত।
ঠিক কৈছা, ঠিক কৈছা। অ', একেবাৰে ঠিক কৈচা। মানে আমি এইটো ভাবিব নালাগে যে শাক পাচলিতে আমাৰ মানে একদম ধুনীয়া অমৃতৰ আহাৰ থাকিব, কিন্তু আজিকালি। দিনকাল সলনি হোৱাৰ ফলত মানে কি এইবিলাক মানে এই এইবিলাক মানে কি ঔষধি এইবিলাক কৰি পেলাই, মানে অধিক পকাই পেলাই আমৰ কথাই ক'লে। আপেল আদি কলসমূহ এইবোৰ মানে কি এইবিলাক খালেই মানে, তেতিয়া মানে, পেটৰ বহুত উপকাৰ হয়।
হয় হয় হয়। ত'ৰমূজটো মানে কিবা হ মোৰ হৈছিলে। মই মানে তৰমুজ খাইছিলো কেইদিনমান আগত। তাতে মানে কিবা আছিলে বা কেনেকে বা কি কৰিলে, খোৱাৰ পিছত মোৰ মানে পেটৰ অসুখ হৈ গ'ল।
অ', বিৰাট পেটৰ অসুখ হয় কিন্তু।
আৰু ফাষ্ট ফুড খোৱাৰ ফলতো মোৰ নানান ধৰণৰ সমস্যাত মই ভুগিছো প্ৰায় বা যদি মানে অসুখৰ পৰা ভালেই পোৱা নাছিলোঁ, তাৰপিছৰ পৰা মই কমাইছোঁ আৰু।
অ' কমাই দিয়াতো ভাল। মানে কি আৰু মাহৰ মূৰত যদি এদিনো হ'লেও খাব ইচ্ছা য়ায় সেইটো খাব পাৰি। কিন্তু সদায় সদায় কিন্তু একেবাৰে অসম্ভৱ এইবিলাক সেয়
চৰ্বি চৰ্বি জমা হয়। অত্যাধিক চৰ্বি জমা হৈছে।
হয় হয় সেইটোৱে কাৰণ, আৰু শাৰীৰিক কষ্টটো নকৰে মানুহবিলাকে আজিকালি চাবাচোন মানে এই মানে ষাঠি সত্তৰ বছৰতে মানে নিজৰ মানে ইয়াৰ মৃত্যু হয়, কেতিয়াবা মানুহৰ বেলেগ দেশৰে চাবাচোন
জাপান অ' অ' ঠিকেই ঠিকেই। বাহিৰৰ দেশ বিলাকত কিন্তু প্ৰায় এশ বছৰ মান জীয়াই থাকে নহয়। আশী নব্বৈটোতো থাকেই।
অ' আশী, নব্বৈ সেতৰ কাৰণে সৰু কথা কিন্তু আমাৰ আশী, নব্বৈ হ'লেটো বহু বহুত ডাঙৰ কথা বহুত বছৰ জীয়াব হ বুলি কওঁ।
উম
এইটোৱে মানে, এনেকুৱা শাৰীৰিক মানে
কিহৰ কাৰণে হৈছে বাৰু এইটো মানুহবোৰ যে, ইমান মানে দীৰ্ঘায়ু।
অ' অ' মানুহৰ মানে আজিকালি যিমানে যি যি আধুনিক বস্তু ওলাইছে আজিকালি মানুহে আধুন মানে, এলেহোৱা হৈ গৈছে। তুমি প্ৰমাণটো পাইছাই চাগে। মানে মানুহ কিছুমানক দেখিছা মানে, এই গাড়ীসমূহ ওলাইছে বহুত বহুত। মানে মানুহে আগতে চাইকেল চলাইছিল। অ' অ' সেইটোয়ে কথা। ইমান ওচৰতে থাকে, দোকান এখন খন কিন্তু মানুহে মানে কি আৰু এই স্কুটি বা গাড়ী খনে লৈ যায়। মানে খোজকাাঢ়ি বা খো চাইকেলৰে সেনেকে নাযায়। আগৰ দিনত মানুহবিলাক সেকাৰণে মানে, শাৰীক মানে সুস্থতাতো বহুত বজাই ৰাখিছিল। আজিকালি মানে
উম্।
সেইকাৰণে এনেকুৱা সেই আৰু। এইবোৰ কৰিব লাগে। মানে ভাল ভাল কামবিলাক।
তাৰ মানে আমি শৰীৰটোৰ প্ৰতি মানে যত্ন লোৱাটো খুবেই দৰকাৰ। যদি মানে, আমি এতিয়াৰ পৰাই যদি মানে, যত্ন ন'লও আমাৰ পিছলৈ মানে বহুত কিছুমান সমস্যাত আমি ভুগিব লাগিব আৰু যিবোৰ মান ইতিমধ্যে আমি আৰম্ভ হৈছে, ভোগা। উম আৰু মানে কি খা খেতি পাৰিলে অকমান খেতি বাতিও কৰাৰ চেষ্টা কৰিব লাগে।
অ' অ' অ' নিশ্চয় নিশ্চয় খেতি বাতি কৰিলে নিজৰ নিজৰো লাভ। আৰু এই আৰু সকলোৰে বাবে লাভ আৰু নিজৰ শৰীৰটো চৰ্চ্চা হয় থাকে। ভাল হৈ থাকে। এনেই বহি থাকাতকে আজি আজিকালি নৱপ্ৰজন্ম জানাই মোবাইলত এনে বহি বহি থাকে।
উম্ উম্ অবাহিত হয়। তাৰ সমি যদি অকমান কচত ধ্যান কৰি লয় ন
ঠিক কথা সৰুৰ পৰা আমি সকলো শিকিব লাগিব তেনেি কি কি কৰিব লাগে তেতিয়াই মানে ডাঙৰ হলে আমাৰ মানে সুস্থতাটো বজাই ৰাখিব পাৰি
হয় হয় ঠিকে কৈছা এই তাকে কবা মইত তেতিয়াহ'লে এতিয়াৰ পৰা মানে মোৰ এইবোৰ চৰ্ব কমৰ বাবে মই এইবোৰ মানে মানিব লাগিব আৰু টোপনিতটো কোৱাচোন টোপনিৰ বিষয়ে কেনেকুৱা কি গুৰুত্বপূৰ্ণ
কি কৈছা মই পাহৰিছিলোে তুমিা এই টোপনি কিন্তু আমি সাতৰ পৰা আঠ ঘণ্টালৈ নিশ্চয় আমি মধ্যবিত্ত মানুহে এনেকুৱা মানে কি আৰু এই স আৰু সেনেকৈ কৰিব লাগে
হয় হয় অ সকলোৱে টোপনি ইমান সময় যাবই লাগে আৰু বডিতে মানে মানে শৰীৰটো মে শক্তি
অ অ বিৰাট শক্তি পায় মানে নহলে যদি চাৰি ঘন্টা মানে যদি শুব পোৱা কিন্তু শৰীৰটো মানে গোটেই দিনটোৰ কাৰণে মানে বহুত খ্ষতি হয়
হয় অ আৰু মই তোাক মানে কথাাবিলাক সুধিম বুলি ভাবিলো এই মানে যিহেতটো মই বৰ্তমান শাৰীৰিক ওচৰত কৰি আছো জিৱত মোক মানে তাৰে মানে ট্ৰেইনাৰে কৈছে যে মোক মাল্টিভিটামিনৰ মানে কেপ উ খৱ খোৱাৰ কথা কৈছে এইবোৰ খালে কিবা মানে ছাইড এফেক্ট হ'ব পাৰে নেকি তাৰ বিষয়ে অকণমান কোৱাচোন
বৰ বেছি ইমান এটা নহয় কিন্তু খালে অলপ পৰিমাণে খাব পাৰা কিন্তু মাল্টি ভিটামিন যিহেতটো মানে ফল মূলতো পায় এইটো প্ৰথমতে ফল মূলৰ পৰা গ মানে পালে ভাল আৰু যদি ফল মূলৰ পৰা ইমান এটা নাপায় অ সেইটোতো মানে অলপ অলপ পৰিমাণে খোৱাাতটোও ম ভাল কিন্তু এনে
উম উম বিশেষ একো অসুবিধা নাই মাল্টি ভিটামিন বা ভিটামিন ই ভিটামিন চি
ঠিকে ঠিকে তেনেহ'লে ঠিকে বাৰু আজি বোৰো বাৰ্তালাপটো ভাল লাগিল মই লগত কৰি স্বাস্থ্যৰ ওপৰত
তাহাতি খুব ভাল লাগিল মোৰো
উম ঠিকে ঠিকে ঠিক আছে বাৰু আমি পুনৰ এদিন কথা পাতিম
ঠিক আছে
আহ ঠিক আছে অ